হেল্ল?
হেল্ল'?
কি কৰি আছা?
এইয়া ভাত খাই উঠিলো। তুমি কি কৰি আছা?
মই এনে পলিটিকেলৰ এইবিলাক অথাৰবোৰ আৰু সিহঁতৰ যোনবিলাক ৰাইটিং বুকবোৰ
অ'
সেইবোৰতো চাই আছিলো এনেই চাই আছিলো অলপ চলপ।
আচ্ছা হয়।
উম। উম, এনে বাকী বাৰু হৈয়ে আছে কৰি আছো।
আচ্ছা তোমাৰ ত' যিটো ছাবজেক্টৰ ওপৰত তোমাৰ পৰীক্ষা হ'ব সেইটো চাবজেক্টৰ পৰাই আহিব ন কুৱেশচন?
উম, উম, হম সেইটো চাবজেক্টৰ পৰাই আহিব। পলিটিকেল চাইস যোনটো মই হেৰি কৰিছো এপ্লাই কৰিছো সেইটোৰ ওপৰতে আহিব।
অ' ঠিকে আছে বাৰু তেতিয়াহ'লে ইজিয় হ'ব। বেলেগ চাবজেক্টৰ যদি কুৱেশন ন থাকে।
নাই নাই এটা চাবজেকটৰ এটা কুৱেশন ম যোনটো পলিটিকেল প কেলে আছামিছলে আছামিছতে হ'ল আছামিছৰ আহিব।
আচ্ছা আচ্ছা।
উম তেনেকে পলিটিকেল বুলি কলে চব পলিটিকেলৰ কথা আহিব যেনেকে চিলেবাছ বাইজ হয় ন।
হয়।
এটা চিলেবাছ দি দিয়া থাকে।
হয়।
চিলেবাছৰ ওপৰত বেচ কৰি কুৱেশ্যন দিব এনেকেও যিতি নিদিয়ে বাৰু। চবৰে এতিয়া আপুনি যদি গুৱাহী ইউনিভাৰ্চিটি কৰে বা হেল্ল'?
অঁহ হেল্ল' শুনিছোঁ অঁহ কোৱা।
ছিলেবাজ ৱাই পঢ়িলে মানে আপোনাৰ কুৱেশন পৰিবই। জিতি পঢ়িলে বাৰু এতিয়া আপোনাৰ কনফিউজন লাগিব কোনটো পঢ়ো কোনটো নপঢ়ো কাৰণ পলিটিকেলত পঢ়িম বুলি ক'লে বহুত পঢ়িব লগা থাকে। এই চিলেবাচটো দিলে নিৰ্দিষ্টকে জনা যায়।
চিলেবাছ। ছিলেবাছ অহ তোমাৰ যিটো মানে চিলেবাছ দিছে সেই হিচাপে পঢ়ি গ'লে তোমাৰ ইজি হ'ব। নহ'লে মাজৰ পৰা মাজৰ পৰা পঢ়িলে আকৌ, মাজত পঢ়িলা, আকৌ আগফালে চেপ্টাৰবিলাক থাকি গ'ল কনফিউজন হৈ যাব, এ পিছত মানে কোনটো চেপ্টাৰৰ পৰা কুৱেশ্যন দিছে ধৰিবই নোৱাৰিবা।
এনে আপোনাৰ কিবা আইডিয়া আছে নেকি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে?
মই মানে, এ গ্ৰেজুৱেশ্যন কৰাৰ পিছত এম এ কৰা নাই, এণ্ট্ৰেঞ্চো দিয়া নাই।
আচ্ছা, এনেই আইডিয়া নাই ন?
এম এৰ আইডিয়াটো নাই বাৰু।
কৰ'বাতো কুৱেশ্যন পেপাৰ কেতিয়াও দেখা নাই মানে এম এৰ।
নাই, নাই নাই নাই।
আচ্ছা, ঠিক আছে বাৰু একো নাই, মই দি চাওঁ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয় চ
হয়। একো নাই পাৰিবা, চিলেবাছৰ পৰাইটো দিব আৰু তোমাৰ এতিয়া চাগে এম চি কিউ টাইপ হ'ব ন?
এম চি কিওৱে হয়, লিখিব নাহে নহয়, উম।
কিমান মাৰ্কচত থাকিব?
হান্ড্ৰেড মাৰ্ক্সৰ।
হান্ড্ৰেড?
ইংলিছৰ কাৰণে অলপ প্ৰব্লেম হয়। তেওঁ মানে পঢ়িব ট্ৰাই কৰিছো আৰু কাৰণ উ-উম, প-নপঢ়িলেতো চবেই টান হ'ব, পঢ়িলে চব সহজ ন।
হয়, এই তোমাৰ চিলেকচন হৈ গ'লে ফাৰ্ষ্ট চেমিষ্টাৰটো অলপ অসুবিধা লাগিব, পিছত ইমান অসুবিধা নালাগে, একেইখিনি বস্তু থাকিব, মানে বহলকে থাকিব আৰু।
হয় নেকি?
যিখিনি মানে তোমাৰ
পলিটিকেল ডিগ্ৰীত পঢ়া হৈছে
অ'
সেইখিনি বস্তুৱেই আৰু বহলকে পোৱা যাব মানে। মানে বেছিকে পোৱা যাব, অ' অ', বেছিকে পোৱা যাব মানে দে
আৰু মানে যোনটো এগজাম হয় এটা, যেনেকে আমাৰ টু ইয়েৰ্চ এগজাম হ'ব ন, ত এই একজামত, মানে ওৱান ইয়েৰ্চ একজামত কেইটাকে একজাম হয় জানে নেকি, দুটা বা এটা?
নাই মানে, এম এৰটো মই ক'ব নোৱাৰিম মানে।
আচ্ছা, এনে বহলকে থাকে ন যিটো বিষয়ে থাকে?
অ', যেনে চোৱা ৰেগুলাৰ কৰ্চত তোমাৰ যোনে মেজৰ লয়, সেইটো বেছিকে পঢ়িব লাগে। আৰু যোনে চিম পল কৰ্চ থাকে মানে, পাছ ক'ৰ্চ লৈ যে গ্ৰেজুৱেচন কৰে, সিহঁতেতো বেছি পঢ়িব নালাগে, মানে চিলেবাছটোৱেই বেলেগ ধৰণৰ থাকে। অ', তেওঁক যদি এতিয়া, অ'
উম, মোৰ মানে মেজৰ নাই যে।
নাই নাই, এম এত আকৌ কথাটো বেলেগ, এম এত তোমাৰ পলিটিক কেল, ধৰা এজন মানুহে যদি গ্ৰেজুৱেচন কৰিছে পলিটিকেলত, কোনোবা এজন ছাত ত্ৰই যদি কৰিছে, ত' তাত ধৰা তোমাৰ, অ', মই ধৰি লোৱা এতিয়া, চাৰিটা ছেমি-অ' ছয়টা এতিয়া আঠটা কৰিলে ন ছেমিষ্টাৰ, আগতেটো ছয়টা আছিলে, ছয়টা ছেমিষ্টাৰত যদি কি দছটা পেপাৰ পঢ়িছে, অকল পলিটিকেলৰে দছটা পেপাৰ পঢ়িলে ন ত', দছটা পেপাৰ, সি ছ-ছ-ছয়টা ছেমিষ্টাৰত শেষ কৰিলে।
উম।
সেই দছটা পেপাৰৰ পৰা যিকোনো এটাছ চাবজেক্টহে আকৌ চিলেক্ট কৰিব, এম এৰ কাৰণে। কৰিকিনে সেইটো চাবজেক্টৰ ওপৰতহে সি এম এ কৰিব। যেনে চোৱা ইণ্টাৰনেচনেল পলিটিকেল আছে, তাৰপিছত হিউমেন ৰাইটচৰ ওপৰত আছে পলিটিকেলৰ পেপাৰ, তাৰপিছত তোমাৰ এই তেনেকুৱা মানে এই কিছুমান আছে তোমাৰ এই ফাণ্ডামেণ্টেল ৰাটচছ, ফাণ্ডামেণ্টেল ডিউটিছ সেইবিলাকৰ ওপৰত আছে। সেইবিলাকৰ এটা, এটা পেপাৰ থাকে মানে এক্সট্ৰা, এক্সট্ৰা এটা, এটা চাবজেক্ট থাকে। তেনেকৈ হৈ তোমাৰ দছটা পেপাৰ হয়, মেজৰত যিকোনো মানে তুমি বিষয়ত মেজৰ মানে লোৱা তেনেকে মানে দহটামান পেপাৰ থাকে। সেই দছটাৰ পৰা গৈ কিনে তুমি এটা চিলেকচন কৰি সেই এটা পেপাৰতহে এম এ কৰিবা।
উম, উম।
তাৰমানে বেছিভাগ হা বেছিভাগ মানুহে তোমাৰ হিউমেন ৰাইটচত কৰে পলিটিকেলত কৰিলে। মানে বেছিভাগেই এইটোৱেই কৰে, মানৱ অধিকাৰৰ ওপৰত কৰে। কিছুমানে ইণ্টাৰনেশ্যনেল পলিটিকেলত কৰে, তেন্তে ইণ্টাৰনেশ্যনেল পলিটিকেলত যিবিলাক কৰিব বেছিভাগ চাবা আই পি এছ, এ পি এছৰ লাইনত যায়।
অ', এনে মানৱ অধিকাৰ লাইনত পঢ়িলে মানেটো কিহত যায়?
সেইটো তোমাৰ এটা ভাল চাবজেক্টেই হয়। ধৰা কিছুমান চাবা থাকিব এনেকুৱা মানে অ', যিবিলাক মানুহে ধৰা বেছি মানে এল এল বি কৰে তেন্তে হিউমেন ৰাইটছ টোৰ ওপৰত বেছি গুৰুত্ব দিয়ে বাৰু।
উম।
এইবিলাক আৰু এ, বিষয় বিলাক মই যিমানখিনি আইডিয়া কৰিছোঁ, হিউমেন ৰাইটচটতো ধৰা কোনোবা এম এ কৰিলে সিহঁতৰতো এইটো চাবজেক্ট
তেনেকুৱা বুলি আকৌ তেনেকুৱা বুলি আহা নাই নহয়।
নাই, চাবজেক্টটোৰ কথা কৈছোঁ মই।
আচ্ছা, যেতিয়া মানে আমি এডমিশ্যন ল'ম তেতিয়া!
হয়।
আচছা, তেতিয়া মানে চিলেবাচ মানে চইচ কৰিব দিব!
অ', মোৰ লগৰ এজনে মানে মোৰ ফ্ৰেণ্ড এজনে এম এ কৰিছিলে ত' সি হিউমেন ৰাইটচৰ ওপৰত কৰিছিলে মানে।
আচ্ছা, মানে চাবজেক্টটো ইজি নে?
পলিটিকেলতটো ইজিয়ে আছে বেলেগ চাবজেক্টতকে।
উম।
পলিটিকেলটো ইজি আছে আৰু এডুকেশচন চাবজেক্টটো ইজি, কিন্তু তাত মানে আজিকালি অলপ টেক প্ৰেকটিকেল থাকে।
উম, হু। আচ্ছা, প্ৰেক্টিকেল মানে কৰি দেখাব লাগিব নে এনেকে থ্ৰীয়ৰি টাইপ! মানে পলিটিকেল তেনেকে এছেচ-এছেচচিডমেণ্ট থাকে
এছেমে- এছেচমেণ্ট থাকে আৰু তোমাৰ এই মানে যদি এডুকেচনত এম এ কৰে বা বি এ কৰে সিঁহতৰ আজিকালি প্ৰেক্টিকেল দিয়ে মানে প্ৰেক্টিকেল থাকে। এছেচমেণ্ট ধৰা থাকেই, আজিকালিটো এছেচমেণ্ট দিয়েই। তাৰলগতে মানে প্ৰেক্টিকেলো এডু কেচন চাবজেক্টটোত প্ৰেক্টিকেল কমাইছে, পলটিকেলত প্ৰক্টিকেল নাই কিন্তু এছেচমেণ্ট থাকে। ইজিয়ে হ'ব দিয়া, পলিটিকেল চাবজেক্টটো ভালেই আছে।
মই মানে টান কিয় পাওঁ মই পলিটিকেল চাইন্সটো মানে কেতিয়াও লোৱা নাই তেনেকে। যোনটো চাবজেক্টত মই মানে একদম বেয়া কৰিছোঁ, বেয়া পাওঁ সেইটো চাবজেক্টকেই মই পঢ়ি আছোঁ। ক'ব গ'লে
পলিটিকেল তোমাৰ হায় ছেকেণ্ডাৰীত অ', হাই ছেকেণ্ডাৰীত লোৱা নাছিলা নেকি পলিটিকেল?
নাই লোৱা মই পলিটিকেল ইমানেই বেয়া পাওঁ মানে।
আচ্ছা, আচ্ছা মানে ষ্টাৰ্টিঙৰ পৰাই নাই ন অ'।
কৰাই নাই।
হায় ছেকেণ্ডৰীত আৰু ডিগ্ৰী ফাৰ্ষ্ট চেমিষ্টাৰত ইজিয়ে থাকে বাৰু। এ লাষ্টৰ ফালে অলপ টান হৈ গৈ।
মই আকৌ কিন্তু ফিফট আৰু ছিক্সত অলপমান টান পোৱাৰ কাৰণে এটাত এৰিয়া লাগিল ন। চ' এতিয়া মানে যেতিয়া ক্লিয়াৰ কৰিলো এৰিয়াৰটো পলিটিকেল চাইন্সৰ ওপৰত ত মানে ইজি পালো বহুত পঢ়ি কিনে মানে বহুত ভালকে ইজি পালো মানে। আৰু যেনেকে পঢ়িছোঁ, তেনেকে কুৱেচছেন পৰিছে সেই কাৰণে মানে ভাবিলোঁ এম এ তটো মই পলিটিকেলৰ ওপৰতে কৰিম। দেউতাৰ লগত মানে কথা পাতিলোঁ। তেওঁ এইটোয়ে ক'লে যে আছামিছ নহলে পলিটিকেলৰ ওপৰত দিব পাৰা এই মানে পলিটিকেল টো টান নহয় পঢ়িলে।
উম। পলিটিকেলটো ইজি পলিটিকেলটো মানে কি চোৱা তুমি এতিয়া আমি যিবিলাক সচৰাচৰ আমাৰ গোটেই এডমিনিষ্ট্ৰেচন বা প্ৰশাসন বিষয়টোত বা ৰাজনীতিক ক্ষেত্ৰত যিবিলাক দেখা পাওঁ সেইটোৱে, এতিয়া চোৱা পঞ্চায়তৰ পঞ্চায়তৰ বিষয়ে পলিটিকেল ছাইন্স ছাবজেকটোত আছেই। এম এল এ, এম পিৰ কি ক্ষমতা হব ৰাষ্ট্ৰপতি এজনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কি? কেন্দ্ৰ কাৰ্যকলী ক্ষমতা কেনেকুৱা আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি কেনেকুৱা কোনটো দেশৰ ৰাষ্ট্ৰপতি কেনেকৈ চিলেকচন কৰে শাসন ব্যৱস্থা কেনেকুৱা আমাৰ ইণ্ডিয়াৰ শাসন ব্যৱস্থাটো এতিয়াও ব্ৰিটিছৰ পৰাই মানে চলি আছে ব্ৰিটিছৰ নিচিনাই ফল' কৰি আছে এতিয়াহে অলপ সাল সলনি হৈ আছে লাহে লাহে। সেইখিনি বস্তুৱে মানে বহলকে থাকে আৰু আৰু পলিটিকেলত কোনো কোনো ছাবজেক্টটোত মানে অলপ হিষ্ট্ৰী সোমাই ধৰা। দ্বিতীয় বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধৰ এইখিনি মানে অলপকে সোমায়। আকৌ হিষ্ট্ৰীত আকৌ চনটো বেলেগ বেছিকে থাকে।
হুম, হুম। পাইছো বাৰু মই পঢ়ি আছোঁতো।
হয়। ৰাজনীতিৰ লগত মানে আকৌ কূটনীতিটো সোমা কুটনীতিটো আকৌ বেলেগ শিক্ষা। অলপ ৰাজনীতিতকে কিন্তু তোমাৰ প্ৰত্যেকটো দেশৰে মানে কূটনৈতিক ব্যৱস্থা থাকেই। এম্বেচি বিলাক যেনেকে ইণ্ডিয়াৰ এম্বেচি বাহিৰত আছে। বাহিৰৰ দেশৰ এম্বেচি আমাৰ ইণ্ডিয়াত আছে পলিটিকেলত সেইবিলাক বস্তুৱে পোৱা যায়।
সেইটোও হয়।
বিশেষকে আমাৰ এতিয়া ইণ্ডিয়াত তুমি পঢ়িবা যিহেতু ইণ্ডিয়াৰ যিবিলাক পলিটিকেল মানে টিম আছে ৰাজনৈতিক দল বিলাক যেনেকুৱা আমাৰ এতিয়াতো ইয়াত নেচনেল লেভেলত ক'বলৈ গ'লে বিজেপি কংগ্ৰেছ আৰু যিবিলাক আছিলে চি পি এমটো এতিয়া গায়িপেই হৈ গ'ল সেইবিলাকৰ বিষয়ে পাবা।
উম, হুম।
তাৰপিছত। তোমাৰ আ নিজৰ ৰাজ্যখনৰ, অসমৰ বিষয়েও থাকিব। সেইখিনি অসমৰ মানে আঞ্চলিক দল বিলাক নিজৰ ষ্টেটৰ যিবিলাক ষ্টেটৰ দলবিলাক আঞ্চলিক দল হৈ গ'ল আৰু যিবিলাক নেচনেল গোটেই ভাৰতত মানে মানে তোমাৰ হেৰি নেচনেল মানে ৰাষ্ট্ৰীয় দল আৰু।
হয়।
তেনেকুৱা বস্তুবিলাক থাকিব মানে। মানে অলপ তুমি এতিয়া চোৱা পঞ্চায়তত এজন যে ধৰি লোৱা থাকে এ, যিজনক এইট এতিয়া মানে প্ৰেচিডেণ্ট বনাই, তাৰ কি কি কাম কি কি পঞ্চায়তৰ কি কি কাম থাকে? তেনেকৈ ধৰা আমাৰ যদি আমি যাওঁ এডমিনিষ্ট্ৰেশ্যন চাইডত যদি যাওঁ আমি পিচিজনৰ কি কাম থাকে? পিছিৰ সম তা কি, পিছি কি কি কৰিব পাৰে তেনেকুৱা নে ষ্টেটৰ তেনেকুৱা এজন হাইক'ৰ্টৰ যিজন থাকিব বা যি কৰ্টৰ যিজন মানে তোমাৰ বিচাৰপতি থাকে জাজ সেইবিলাক সেইবিলাক বস্তু পলিটিকেলৰ পৰাই মানে জানিব পাৰি, সেইকাৰণ জুনে হায়াৰ ছেকেণ্ডাৰীত পলিটিকেল থাকিলে আৰু কিছু যদি গ্ৰেজুৱেচন কৰি এল এল বি কৰে, পলিটিকেল লৈ সিহঁতৰ ইজি হয়। আকৌ পলিটি প্ৰটিকেলত গ্ৰেজুৱেশচন কৰি যিসকলে আই পি এছ এ এ, আই পি এছ বা এ পি এছৰ কাৰণে যদি সিহঁতে হেৰি কৰে সিহঁতৰ কাৰণে বহুত তিজি হৈ যায় বস্তুটো, জানে যে বস্তুখিনি হয়।
অ' মানে আগৰপৰাই পাই আহে যে চ' সিহঁতৰ কাৰণে ইজি হ'ব উম।
আৰু তোমাৰ যোনে মানে এনে নপঢ়ে যেনে তুমি পলিটিকেল পঢ়া নাছিলা। তেনেকুৱাতো বহুত থাকে না ধৰা এতিয়া তোমাৰ এজন আই পি এছ বা ইউ পি এছ চি জোনে ক্লিয়াৰ কৰে বেছভাগ চাবা হিন্দী মিডিয়ামৰ মানুহবিলাক হিন্দী সাহিত্যৰ ওপৰত
হয় ঠিক। হুম, হয় হয়।
মানে কি অ' যিহেতু এতিয়া তুমি পলিটিকেলত এম এ কৰিবা
হয়।